অ নমস্কাৰ।
অ ক'ত আছে বৰ্তমান।
মই আছোঁ তোমাৰ ব্যৱসায়ী এটা কামত আহিছিলোঁ।
অ কি ব্যৱসায় এনে।
ব্যৱসায় মানে মোৰ আগৰ ব্যৱসায় খিনি বাৰু বাদেই দিলোঁ আজি নতুনকে এটা লগৰ এজনৰ সৈতে মিলি পেলাই ব্যৱসায় এটা। আৰম্ভ কৰিম বুলি ভাবিছোঁ তালে সেই কামতে। কেনেকে সোধ পোছ কৰি পেলাই মানে কেনেকে ব্যৱসায়টো আৰম্ভ কৰিব পাৰি তাকে মানে কথা পাতিবলৈ ওলাই আহিছো এপাক।
অ'
পিছে তুমি কি কৰি আছা?
মই এয়া অফিচৰ অফিচৰ পৰা জাষ্ট আহিছোহে এতিয়া মানে
অফিচৰ পৰা আহি পাইছাহিহে? তাকে, ব্যৱ সায় মানে এইটো কোনো ধৰণে নকৰা ব্যৱসায় এটাই কৰিবলৈ ওলাইছো।
কি ব্যৱসায় মানে?
এইটো মানে টাৱাৰৰ ব্যৱসায় এটা।
হাঁ, হাঁ
মানে আমি নতুন এটা প্ৰজেক্ট মানে আৰম্ভ কৰিছোঁ।
অ, অ'
আজিকালি ধৰা চব ডিজিটেল মানে আমাৰ মিটাৰ বিলাক হৈ গ'ল ন
অ অ সেইটো গম পাইছো
এতিয়া আমাৰ মানে ঘৰে ঘৰে বিশেষকৈ ৰিচাৰ্জ কৰাৰ নিচিনাই হৈ গ'লো
অ অ
আমি ভাবিছোঁ যে চ'লাৰ ছিষ্টেম হ'ব আৰু সেইটো বৰ্ত বৰ্তমান মানে নতুনকে মানে আমাৰ ইঞ্জিনিয়াৰ মানে বস্তুটো অনুবিকক্ষণ কৰিছে
অ অ
ওল আছো তাক ধৰক মান চলাৰ চিষ্টে হব যেনেক আমিোবাইল নেটৰ্ক
অ সেইটো গম পাইছো চলাৰ মানে মানুহে ঘৰত চোাৰ লগালে কিমান লয়নো এনে পইচা চইচা আপোনালোকে
মান আমি মান চলৰ মানে ডাইক। মানে এটা হেৰিয় ব মান ভৰাল এটা বাম য'ত বা তোমাৰ এটা এটা জেগাত ভৰালে ত আমাৰ চৈধ্। ঘৰ মানে ধুনিয়াকে চলি যোৱাটো আৰু।
অ', অ', আপুনি আপোনালোকে আজিকালি ক'ত বহাইছে এতিয়া ক'ত বহাই আছে চলাৰ?
তোৰ ডিব্ৰুগড় অ, আপাৰৰ পা আমাৰ মিদিললৈ অ, নামনিলৈকে তেনেকে লৈ যাম বুলি ভাব যদি সকলোৱে বস্তুটো আঁকোৱালি লয় আৰু। বাকী বহুতখিনি মানুহে আমাক উৎসাহো দিছে বাৰু এই ক্ষেত্ৰত। কামটোৰ কাৰণে। বাকী আপোনালোকৰ গাঁৱতো অ, চলাৰ মানে এটা কাম কৰিবা আপোনালোক অ, গলি যি মানুহ আছে গোটেইখিনি মিলি পেলাই এখন পাৰিলে মিটিং দিয়ক।
অ, মিটিং দিম-মিটিং দিম মিটিং দি পেলাই আমি চলাব চলা বহাম বাৰু।
অ, সেইটোয়ে যাতে এটা গলিত ধৰক গোটেই চুবুৰীয়াখিনি যাতে সেই চলাৰখনৰ অনুযায়ী গোটেইখিনি পৰিয়াল চলিব কৰে যাতে বৰ্তমান সমস্যা বাৰু বহুত বেলেগ হৈ গৈছে কাৰণ যে এতিয়ালৈকে আমাৰ বিদ্যুতৰ ভাগটো কোম্পানীৰ আণ্ডাৰত গুচি গ'ল তেতিয়া পা বহুত প্ৰব্লেম আমাৰ মানে বহুতখিনি বিপদো হৈছে আৰু বাৰু।
অ, মানে শুনকচোন কথা এটা কওঁ মানে চলাৰ টো এতিয়া আমাৰ ঘৰত লগালো যেনিমা এ কিমান মান ল'ব এনেই পইচা?
সেইটো পইচা মানে আমাৰ ৰাজহুৱাভাৱে যিমানখিনি মানুহে লগাব গোটেইখিনিয়ে তুলি পেলাই আমাৰ লয়েষ্ট এমাউণ্ট মানে কম পইচাত আৰু
অ', অ', অ',
কাৰণ আমিও ধৰক মানে সমাজ সেৱা কৰিবলৈ আগবাঢ়ি গৈছো যে।
অ, সেইটোৱে-সেইটোৱে গম পাইছো আৰু।
কাৰো বাৰু বহুত খিনি ক্ষেত্ৰত আমাক সহায় কৰিছে, কাৰণ যিমান খিনি দুখীয়া মানুহ আছে নিবনুৱা মানুহ আছে তেওঁলোকে বহুত কষ্ট কৰে হয়টো লাইটৰ বিল দিব পৰা ক্ষমতা নাথাকেও, সেই কাৰণে মানে এই প্ৰজেক্টটো কাৰণে মই আগবাঢ়ি কামটো কৰি যাম ভালকৈ।
গম পাইছো বাৰু।
উ আপুনি কথা আজি পাতক ধুনীয়াকে মিটিং এখন দিয়ক।
মিটিংখন দিম দিম মিটিংখন দিম মিটিংখন মানে এতিয়া মই দিব নোৱাৰিম অফিচৰ পৰা আহছো ন মানে কাইলে মানে মিটিংখন দি দিম আৰু।
অ পুৱাই কাইলে মানুহখিনি থকাতে তেওঁলোকক কথাটো আলোচনা কৰি ল'ব ভালকে।
অ অ অ।
কথাটো জনাব খাটাংটো।
জনাম জনাম নিশ্চয় জনাম নিশ্চয় জনাম।
বাকী ক'ৰবাত ফুৰিবলে ওলাই যোৱা নাই নেকি বাৰু?
পাক চাইদে যাম নেকি।
হয়।
মানে ফিমেইলটো লৈ পেলাই।
হয় হয়।
অ মানে কি কব আৰু এতিয়া পোৱালি চোৱালি এতিয়া আছে ন এতিয়া মানে ঘৰত থাকিব মন নকৰে এতিয়া।
সেইটোৱে আৰু কাৰণ এখন সংসাৰ পতাৰ পিছত বহুতখিনি দায়িত্বও আহি পৰে বাৰু।
অ এইটোৱে সেইটোৱে মানে যাম বুলি কৈ আছে ওলাবলৈ সেইকাৰণে মই অকণ আবেলি সন্ধিয়া মানে যাম আৰু ওলাই মানে ৰাতিমানে।
অ যাব যাব এপাক উলিয়াই কৰি লৈ যাব কাৰণ মনতটো ভাল লাগিব তে তেতিয়াহে সৰু পোৱালি কাৰণ আমিও ধৰক এটা সময়ত তেনেকুৱাই আছিলোঁ।
সেইটো আমি ইমান ঘূৰিছিলো বাৰু ইমানো নাই তেওঁ সিকো, ম মন যায় ন ঘুৰিবলৈ। অ মানে এনেকে এনে ঘূৰাই আনিম আৰু
বাকী আপোনাৰ অফিচৰ কাম কাজ কেনেকুৱা চলি আছে
অফিচৰ কাম ভালকে চলি আছে বাৰু
অ আপোনাৰ বিভাগটো জলসিঞ্চনৰ আছিলে ন
অ অ জলখি আছে চাকৰি কৰা মোৰ এতিয়া বৰ্তমান দহ বছৰ হ'ল
দহ বছৰ ৰানিং চলি আছে নেকি আপোনাৰ হয় তে আমাৰ গাঁৱত আপোনাৰ পানী বহুতেই মানে অসুবিধা হৈ গৈছে অ
অ অসুবিধা হৈছে নেকি এ
হয় মানে তাকে কমপ্লেইন এটা মই আপোনালোকক মানে এখন মানে প্ৰতিজ্ঞা পত্ৰ এখন মই দিম বুলি ভাবিছো মানে
অ দিব দিব নিশ্চয় দিব পিছত দি দিব গৈ পেলাই
নিৰীক্ষণ কৰিবেলাই দিব
মই চাই দিম নিশ্চয় চাই দিম নিশ্চয় চাই দিম নিজৰ গাঁওখনলৈ কৰিব দিয়াৰ নিয় চাই দিম আৰু
হয় হয় ভাল লাগিব কাৰণ আপুনি ধৰক সেই বস্তু যদি আগবাঢ়ি আহে আমাৰো ভাল লাগিব দিয়ক বাকী আপুনি এতিয়া আমাৰ কামটোত ক্ষেত্ৰত তক কৈছোঁ ধৰক কাইলে মিটিংখন দি পেলাই ভালদৰে কথাখিনি আলোচনা কৰিব
অ অ সেইটো মই আলোচনা কৰিম কাইলে মই মিটিংখন বহাম বাৰু
হয় হয় মিটিঙত বহাক গাৱকো আপোনাক যি খিনি কথা আপোনাক বুজাই কৰি মই যেনেকে ক'লোঁ তেনেকে আপুনি কথাখিনি বুজাই কৈ কব সেইটোৱে যাতে আপুনি দুই এটা কথা ভাল দৰে থিয় হৈ আপুনি যাতে তেওঁলোকক বুজাই পেলাই ক'ব
অ মই কওঁ অ সেনেকে কম কম কম নিশ্চয় কম
বাকী কক
অ এতিয়া আপোনাৰ আপুনি কি কৰি আছে বৰ্তমান
বৰ্তমান মই আপোনাৰ এতিয়া সেই কামতে ওলাই আছিলো মানে এতিয়া আমাৰ আজি এতিয়া টাৱাৰ এটা বহামেই মান আলোচনা কৰা হ'ল
অ অ
টাৱাৰটো আমি এতিয়া বহাবলৈ লৈছো মানে আমাৰ যিখিনি বস্তু আমাৰ গাড়ীত আহি আছে ট্ৰাকত
অ অ অ
সেইখিনি আহি পেলাই আমি ধৰক মানে কাম আৰম্ভ কৰিয়ে দিম আৰু
অ আপোনালোকে স্মাৰ্ট মিটাৰ নলগাই নেকি
স্মাৰ্ট মিটাৰটো বহুতখিনি মানুহে আপোনাৰ নালাগে বুলিয়ে কৈছে
কিয় বা?
কাৰণ ৰিচাৰ্ছ চিষ্টেম মন গ'লে তেওঁলোকে অফিচত এজেঞ্চিত তেওঁলোকে কাটি থৈ দিয়ে
অ অ অ
অ সকলোৱে আমাক ৰাইজে আমাক উৎসাহ দিছে আগবাঢ়ি আহিছে, আমাক আগভাতি ধৰা নাই।
অ অ
ৰাইজে মানিছে, যে আমাৰ আমাৰ যিটো প্ৰজেক্ট ৰাইজে বহুতেই ভাল পাইছে।
উম হম।
সেইকাৰণে মানে এই বস্তুটো আমি আৰম্ভ কৰিম বুলি লৈছো আৰু।
অ অ গম পাইছো বাৰু।
হয়।
বৰ্তমান ভাত খালে নাই আপুনি?
ভাত বাৰু বৰ্তমান খালো বাৰু হোটেলতে খালোঁ।
অ অ অ অ এতিয়া কাম কৰি কানে হোটেলতে খাব লাগিব নহয় এতিয়া ঘৰতো আহিব নোৱাৰে আৰু।
সেইটোৱে আৰু কি কব আৰু তেনেকে চলি আছো।
অ
মানুহৰ জীৱন বুলি ক'লে আচলতে মানে বহুত মানে কঠিন মানুহৰ জীৱনটো
অ অ সেইটো হয় বাৰু সেইটোতো আৰু
কাৰণ পৃথিৱীত মানে মানুহতকৈ মানে কষ্টকৰ জীৱন একো নাইো আৰু যোনে পৃথিৱীত কষ্ট কৰি পেলাই থিয় দিব পাৰে সেইজনে আচল মানুহ
অ সেইটো সেইটো হয় নিশ্চয় ঠিক কৰা পিছত
বাকী আপোনাৰ ঘৰত সকলোৰে ভালেই আছে
ভাল ভাল চবৰে ভাল চবৰে আপোনালোকৰ
আমাৰো আছে আৰু ভালে আছে সকলো
অঁ অঁ অঁ অ
কথাও ভাবিছো কি এতিয়া কামৰ মাজত থাকিলেও ব্যস্ততাৰ মাজত থাকিলেও বিয়াখনন নিজৰ মেণ কথা এতা
অ আপুনি ছোৱালী চালে ন নাই বৰ্তমান
ঘৰৰ মা দেউতাহঁত চাই আছে বাৰু মোৰ
অ ক'ত অ জেগাটো ক'ত এনি ছোৱালীজনী
জেগা বাৰু মই তেনেকে সোধাও নাই মানে মই কামৰ পৰা মোৰ ছুটিয়ে নহয় আজি ডিব্ৰু় ডিব্ৰুগড়ৰ আজি ক'ৰবাত
অ অলপমান কেইদিনমান ছুটি লৈ অকন ঘূৰি চাব লাগে
হয় হয় একো নাই আৰু এতিয়া কামৰ মাজতে মোৰ সেইখিনি সময়ে নহয়গে আৰু
অ অ অ
বিয়া বাৰু হৈ থাকিব বাৰু বাকী আৰু কামতে ব্যস্ত হৈ আছো
অ অ বিয়াখননে কেতিয়া হম কৰিম বুলি ভাবিছে
বিয়াখন দুহেজাৰ আঠাইশ ত্ৰিশ তেনেকুৱা মানত যদি কৰোগেহে
অ অ অ
লে আৰু তেনেকৈ কামৰ মাজতে আৰু নিজৰ জীৱনটো লৈ যাব লাগিব আৰু নিজৰ মা দেউতা আছে মা দেউতাক চাব লাগিব কাম কৰিবই লাগিব কাম নকৰিলে মোৰ ঘৰ নচলিব
এইেইটো হয় বাৰু
তাকে নতুন নতুন প্ৰজেক্ট বিলাক নিজেই মাথা মাৰি পেলাই উলিয়াইছো। এতিয়া ৰাইজেও সেইখিনি বস্তু ভাল পাইছে। মোৰ আনদাৰত এতিয়া গোটেই অসমত বুলি ক'লে, মোৰ তেৰটা টীম আছে। তেৰটা টিম আছে। তেওঁলোকে ধুনীয়াকে কামবোৰ দল আছে তেৰটা দল মোৰ তেৰটা দলে আৰু সুন্দৰভাৱে নিজৰ প্ৰদৰ্শন ভালদৰে কৰি গৈছে।
অ অ অ অ। ঠিকেই আছে বৰ্তমান। উম।
আপোনাৰ অফিচত আপোনাৰ এমপ্লয় কিমান জন চলি আছে আপোনাৰ?
আছে এমপ্লয় আছে, ধুনীয়া চলি আছে মানে।
তেওঁলোকেও তেজপুৰৰ, তেজপুৰৰ আনডাৰতে চায় নে বাহিৰৰো চায় তেওঁলোকে।
এই তেজপুৰ আনডাৰত, তেজপুৰ আনডাৰত। উম।
মাজতে আপোনাৰ মই এজেগাত গ'লো।
অ' অ।
মোৰ গাড়ীখন আপোনাৰ ধৰি দিলে নহয়।
ক'ত ক'ত ধৰিলে?
এ বিশ্বনাথ চাৰিআলিত।
অ।
তাকে ফাইনেন্সৰ পাৰটিএ আমাৰ অফিচৰে গাড়ী আছিলে গাড়ীখন আমি আনিছিলো কনটেকত।
অ' অ।
এতিয়া মালিক বেলেগৰ দূৰৰ, এতিয়া ই এম আই কিচ কিয়ে ফেইল আছিলে নেকি কি আছিলে নে নাজানো গাড়ীখন ফাইনেন্সৰ পাৰ্টিয়ে ধৰিলে।
অহ, অ।
ফাইন চাইন কাটিলে কৰিলে।
অহ।
প্ৰচাৰ্জ ল'লে ই এম আই ল'লে, ভালেখিনি টকা মই মাজতে ভৰিছোঁ বাৰু।
উম উম উম।
তাকে এতিয়া কি কব আৰু কওক? বিপদ আহিলে কৈ কেতিয়াও নাহে।
সেইটোৱেই ন'সেইটোৱেইটো।
কোনোবাই ক'ব নহয় ব্যৱসায় লাইনটো আচলতে তেনেকুৱা ধৰণৰেই হয়।
হয় বিপ -বিপদ কেতিয়া এইটো কোনেও গম নাপায়।
ক্ৰিটিকেল টাইপৰ ক্ৰিটিকেল ধৰণৰ কথা।
অ', অ', অ',
এ কিনো কব আৰু বাকী আমাৰ গাড়ী আ আজি তিনিখনমান আকৌ নতুনকে জইন কৰিছে।
অ', অ', অ',
কাৰণেই দিউতি কাৰণে এতিয়া গাড়ীখিনি সেই কৰিছে নে এতিয়া গাড়ী আহি আছে মঙগলদৈৰ পা আহি আছে, বঙাইগাঁওৰ পা দুখন আহি আছে, তিনিখন গাড়ী আহি আছে।
আহি আছে ন?
আহি আছে -আহি আছে ডাঙৰ গাড়ী আহি আছে এল পি ডি দু খন আহিব আৰু এখন তোমাৰ ইকো ভান আহিব।
আ, হা?
ইকো এখন আহিব, এল পি দি দুখন আহিব।
অ', অ', অ', আপোনাৰ নিজৰ গাড়ী নে সেইয়া?
নিজৰ মানে আমাৰ কন্ট্ৰেক্টত যিখিনি লোৱা হয় আৰু তে পইচা দিও কোম্পানীৰ আনডাৰত তেওঁলোকক গাড়ীৰ মালিক তেওঁলোকে পইচা পায় বাকী যিখিনি মেৰামতি হয় সেইখিনি মালিকেই কৰে। বাকী আমাৰ ফালৰ পৰা আমি তেলটো আৰু আমাৰ যিখিনি দিবলগীয়া মানহ সেইখিনি আমি দিওঁ।
উম-উম-উম
এনেকে আমাৰ বহুত চলিছে আৰু আপোনাৰ গাঁৱত তেনেকুৱা আছে যদি জনাবচোন বাৰু আমাৰ গাড়ী দৰকাৰ হৈয়ে থাকে।
অ', সেইটো হয় বাৰু, এতিয়া দূৰ দৰ জেগা যাবলৈ গাড়ী দৰকাৰ হয়েই।
বাকী ভাওনা মোৰ নোচোৱা বহুত দিন হল ও জানে।
হা হা?
ভাওনা নোচোৱা মোৰ বহুত দিন হল, গাঁৱলেও যাই ভাওনাখন চাই আহো বুলি।
অ', অ', মই সেইনা মাজতে চালো বাৰু ৰাসৰ ৰাস
অ', অ'।
মহভাৰত খনত এবাৰ ভাওনা কৰিবলৈও মন যায় কিন্তু এতিয়া কামত ভাওনা কৰিবলৈ সময়ে নহয়।
আহ। ঠিকেই আছে।
ঠিকেই আছে বাৰু।
উম।
আপোনাৰ ভাও চাও লয় নে নাই? আগতেটো ভাও লৈছিলে আজিকালি ভাও চাও লৈ
মই ভাও লৈছে, ভাও লৈছিলো।
অ', আপুনি এবাৰ ভাও ললে জনাব আমি, যাম চাবলৈ গোটেইখিন আমি আহিম। ভাল লাগিব উপভোগ কৰিম একেলগে, একেলগে উপভোগ কৰিম আহিব।
আহিম যাম যাম, নিশ্চয় যাম।
হয় ঠিক আছে দিয়ক বাৰু।